হেল্ল'
শুনিছানে?
অ শুনিছো। কি কৰি আছা তুমি?
মই এনে আছো। তুমি কি কৰি আছা?
এনেই আছোঁ ৰ'বা। ভাত খালা?
হয় হয় ভাত খালো। তুমি খালা?
নাই খোৱা আৰু ৰবা।
আৰু খবৰ পাতি কেনে?
কোৱা
আৰু খবৰ পাতি কেনে?
শুনা নাই তোমাৰ মাতটো। অ ভাল ভাল, তোমাৰ ভাল নে?
হয় হয় মোৰো ভাল। ভাবিলো তোমাক অলপমান বিহুৎ শুভে, বিষয়ে কথা পাতো তোমাৰ লগত।
হয় হয় ঠিকে, ঠিক আছে। কোৱা? অলপ তোমাৰ মাতটো প্ৰব্লেম হৈ আছে ৰবা।
হয় নেকি। ৰখক মানে যিহেতু বিহু আমাৰ অ। মানে যিহেতু বিহু আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু ঐতিহ্যপূৰ্ণ উৎসৱ। মানে ই অসমীয়া জাতিৰ পৰিচয় আমাৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ শুনিছানে? শুনিছানে?
অ হয় শুনিছো। তোমাৰ মাতটো অলপমান তাৰমানে সেই হৈ নেটৱৰ্ক প্ৰব্লেম নেকি কিজানি।
হয় হ'ব পাৰে। অ মানে যিহেতু আমাৰ বিহু বহু আমাৰ অসম মানে অতি গুৰুত্বপূৰ্ণ অংগ বা আমাৰ অ প্ৰাণস্বৰূপ বুলি ক'ব পাৰি মানে অসম আমাৰ অসমীয়া জাতি লভ বা আমাৰ চিনাকি। সেয়ে মানে এইটো আমাৰ প্ৰাণৰো প্ৰাণ বিহু উৎসৱ।
হয়।
হয়। মান বিহু কেব হয় হয়। কোৱা?
অ যেন মোৰ-মোৰ অনুভৱ এনেকুৱা লাগে যেন আগৰ বিহু বিলাকৰ দৰে এতিয়া তাৰমানে নতুন প্ৰজন্মই যেন আগৰবোৰৰ দৰে পালন নকৰে সেনেকুৱা মোৰ ভাৱ হয় আৰু। যেন আজিকালি যেন চবতা মানে মোবাইলত ব্যস্ত হৈ গৈছে যেন এইবোৰ তাৰমানে কমি গৈছে বিহু, কমি গৈছে আগৰ বিহু বিলাক আগৰ দৰে যেন নোহোৱা গৈছে। আগতে যিটো ফূুৰ্তি আছিল পিঠা বনোৱা, লাৰু বনোৱা, যেন এইবোৰ নোহোৱা হৈ গৈছে। মোৰ সেনেকুৱা
হয় হয় মই আমাৰ সকলো ইমান ব্যস্ত নাছিলো বা আমাৰ অ মানে ইমান আমাৰ-আমাৰ হাতত মানে সময়ো হৈছে। কিন্তু আজিকালি মানে সকলোৰে জীৱনটো মানে ব্যস্তপূৰ্ণ হৈ গৈছে। বা সকলোৰে মানে লগত তাৰ ফলত তেওঁলোকে মানে ইমান অ মানে এই বিহুতোক মানে গুৰুত্ব দিব পৰা নাই বা মানে পৰম্পৰাগত আগবঢ়াই নিব পৰা নাই। কিন্তু তেওঁলোকে মানে সম্পূৰ্ণ চেষ্টা কৰিছে, যাতে তেওঁলোকে মানে এই বিহুতো আৰু আগুৱাই নিব পাৰে।
হয় হয়। মোৰ ভাব হয় আৰু তেনেকুৱা যেন আগৰ দৰেই ন-নোহোৱা হৈছে, যেন কমি গৈছে বিহু উৎসৱটো। আগতে যেনেকুৱা আছিল ৰা ৰাতিপুৱা গৰু বিহুৰ দিনা ৰাতিপুৱা উঠি গৰুক গা ধোৱা সেইবোৰ যেন নোহোৱা হৈ গৈছে। আজি আজিকালিতো গামোচাবোৰ ভেজালি যেনে হৈ গৈছে। আগতে আমাৰ আইতাহঁতে গামোচা বৈছিল। আজিকালি যেন বাহিৰৰ পৰা আহে তেনেকুৱা মোৰ মনৰ ভাৱ হয় আৰু। তুমি কি কোৱা?
হয় ঠিকে কৈছো। মানে আজিকালি ইমান তাঁতশাৰত কাপোৰ বোৱাৰ মানে মানে আমাৰ আগতে আইতা বৈছিল। কিন্তু আজি কালি মান, মান কৰো লগতে ইমান সময় নাই বা আৰু কোনো নাজানেও আৰু যিটো আজিকালি নতুন ন-নৱপ্ৰজন্ম বা অ নতুন যুগ সেইটো মানে ইমান আধু মানে ইমান আধুন হৈ গৈছিল তেওঁলোক মানে পৰম্পৰাৰ বিষয়ে বেছি ভালকৈ নাজানে। পৰম্পৰাবোৰ মানে পালন কৰিব লাগে, যাৰ ফলত তেওঁলোকে মানে এই বিষয়ে নতুন নতুন অভিজ্ঞতা লাভ কৰে বা এইবোৰ আগবঢ়াই-আগবঢ়াই নিব পাৰে।
হয় হয় আগতে বিহু বুলি ক'লে আমাৰ পিঠাল আৰু মেইন, সনেকুৱা আছিল। আজিকালি যেন পিঠাল আৰু এ কিনি আনিম দিয়া নোবনাও ঘৰত। কিয় বনাব লাগে? ইমান কষ্ট কিয় কৰিব লাগে? কিনি আনিলে হলে কিনি আনি হ'লেই হল। কিন্তু সেইটো নহয় যিটো পিঠা আমি নিজে ঘৰত বনাও ঢেঁকী গুড়া খুন্দি আনি। সেই পিঠাটোৰ সোৱাদেই বেলেগ। আজিকালি দোকানত উলিয়াই সেইবোৰ জানো কিবা সাদ আছে? একো নাই। আজিকালি লৰা ছোৱালী নাজানে পিঠা কি, কিছুমানে নাজানে হয়তো পিজ্জা, বাৰ্গাৰ এইবোৰ হে জানে, মই ভাবো আৰু। তুমি কি ভাবা?
হয় ঠিকে কৈছা। মানে আমাৰ অ আগতে আমাৰ মা হওক বা আইতা হওক সিহঁতে মানে যিবোৰ মৰম ভাবৰে-ভাবেৰে বা যিবোৰ প্ৰেমেৰে এটা মান প-পিঠ বোৰ বনাইছিল বা যিটো এটা উৎসাহত বনাইছিল, সেইটো মানে আজিকালি দেখিবলৈ পোৱা নাযায়। আজিকালি মানে যিটো এটা অ মানে ই দোকানত পোৱা যায় পেকেটিং বস্তু বা পেকেটিং পিঠা লড়, সেইবোৰ মানে আক টকা কমোৱাৰ এটা উৎস হৈ পৰিছে। মানে যে না কিবা ভালদৰে মানে এটা প্ৰতিশ্ৰুবি এটা মানে জিলিকি উঠিব নোৱাৰে।
হয় হয়। মই-মই সেইটো তুমি ভাল কথাই কৈছা। যেন এনেকুৱা হৈছে যেন ঢেঁকী পাহৰাই গৈছে, আজিকালি মিক্সি ওলাইছে এই মিক্সিতে কেইটামান গ তেনেকুৱা হৈ গৈছে। আগতে আমি পিঠা মাহঁতে পিঠানাই থাকে মনে মনে পিছফালৰ পৰা আহি ফালে যেন আমি মনে মনে চুৰ কৰি খাওঁ। সেইবোৰ যেন নোহোৱা হৈ গৈছে। আজিকালি লৰা নৱপ্ৰজন্মই যেন নাজানেই। পিঠাৰ কথা নাজানে জান, মাহঁতেও গুৰুত্ব দিব লাগে। মই ভাবো তুমি আৰু মোৰ পৰা আৰম্ভ হওক। আৰু সকলোৱে জানক। আমি বিহুটোক অলপ গুৰুত্ব দিব লাগে, মই ভাবো আৰু মোৰ মনৰ কথা। তুমি কি ভাবা?
হয় ঠিকেই কৈছো। মানে আমি এইবোৰ যদি আগবঢ়াই নিবো তেন্তে হে আমাৰ যি নতুন ন মানে নৱপ্ৰজন্ম আছে, তেওঁলোকে মানে এই বিষয়ে জানিব পাৰিব বা অধিক মানে এই পৰম্পৰাবোৰ আগবঢ়াই নিব বাৰু তুমি জানা নেকি বিহু কেইটা?
হয় হয়। বিহুতিনিতা। বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী।
হয় ঠিকেই কৈছা। মানে
কোৱা?
হয় হয়। কোৱা তুমি?
হয়। আগতে কাতি বিহু বুলি ক'লে যেন আমি তুলসীৰ তলত চাকি দি উ নৈবদ্য আগবঢ় আমি গাঁৱৰ সকলো লৰা ছোৱালীয়ে লগ হৈ নৈবদ্য চুৰ কৰো, সেই নিয়মবোৰ যেন নোহোৱা হৈ গৈছে। আজিকালি ল'ৰা ছোৱালীয়ে নাজানে। আগতে আমাৰ মাহঁতে নাৰিকলৰ তলত, তামোলত তলত ঠগি দিয়ে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বিলাকে আহি চুৰ কৰি লৈ যায় সেই এটা ফুৰ্তি ছিল সেইবোৰ যেন নোহোৱা হৈ গৈছে মোৰ এনেকুৱা ভাৱ হয় তুমি কি কোৱা
ঠিকেই গৈছা মানে আগতে দেখিবলৈ পাইছিলো যে আমাৰ যিবোৰ আইতা মানে আইতাহতে মানে আমাৰ ঘৰৰ তোৰ কি মানে তুলসীৰ ত চাকি জলাইছিল বা খেতি পথাৰত মানে আকাশ বন্তি জলাইছিল বা মানে অ পৰ্থনা গাইছি বা যেনেকে তুলসীৰ ত দৰে নলপহু মানে এইবোৰ তুমি চাগে শুনি চাই মানে ইমান অ মানে এটা ভাল লগা আনন্দময় মানে পৰিৱেশ আছিল বা আমি বহুত আনন্দও লাগিছিল ধুনীয়াকে প্ৰাৰ্থনা কৰি কিনে বা অ চাকি জলাই কিনে মানে মনৰত এটা আনন্দ লাভ কৰিছিল বা মন এটা শান্তি জাগিছিল কিন্তু আজিকালি চহৰীয়া জীৱনত মানে ইমান ব্যস্ততাপূৰ্ণ জীৱন অ মানে ইমান অ কাৰো ইমান সময় নাই কিন্তু তেওঁলোকে মানে দেখা যায় বহুতে মানে যিদিনা কাতি বিহু সিদিনা মানে তুলসী তলত চাকি জ্বলাই পিনে অলপ হলেও মানে কিবা উম পৰম্পৰা কৰে কিন্তু মানে সকলোৰে লগত মানে ইমান সময় নাথাকে যে তেওঁলোকে মানে অ গোটেই মাহটো মানে অ মানে গধূলি সময়ত চাকি জ্বলাই থাকিব কিন্তু মানে তেওঁলোকে মানে পাৰা মানে যিমান পাৰে সিমান তেওঁলোকে মানে এই পৰম্পৰাতটো মানে চলাই নিবলৈ চেষ্টা কৰি আছে
হয় হয় আগতে কেনেকুৱা আছিল যেন কাতি বিহুৰ দিনা সেইদিনা তাৰমানে কি হয় লগৰ লগ টেঙা সকলোৱে আমি ৰবাব টেঙা লগ বন্ধু লগ লাগি ৰবাব টেঙা খোৱাৰ জুতি পথাৰত গৈ সেইবোৰ যেন নোহোৱা হৈ গৈছে একদম ইমান তাৰ মানে ইন্টাৰনেট সেৱা ত মে ল'ৰা ছোৱালি ছোৱালী মোবাইলৰ কাৰণে তাৰ মানে হেৰি হৈ গৈছে যেন বহুত পিছ পৰি গৈছে আজিকালি ল'ৰা ছোৱালীয়ে কিছুমান বস্তু নাজানে মোৰ সেনেকুৱা হেন ভাৱ হয় তুমি কি কোৱা
হয় ঠিকে কৈছা মানে আমি যদি আমাৰ যিটো আগৰ মানে অ যুগ আছে বা আমাৰ এ মাহ হ আমাক যদি এইবোৰ শিকাই নে তেন্ত মানে আমাক যদি সিকাই নিয়ে যিটো নতুন নৱ প্ৰজন্ম আছো তেওঁলোকও মানে এই বিষয়ে জান বা মানে এইবোৰ আগবাঢ়িব লাগিব মানে আমাৰ যিটো নতু নতুন প্ৰজন্মৰ সৃষ্টি হৈ থাকে সেই সকলোবোৰ প্ৰজন্মই মানে আমাৰ এই পৰম্পৰাবোৰ আহ আগুৱাই নিব লাগিব তাৰ ফলত মানে আমাৰ আহ আন এটা প্ৰজন্মই এই বিষয়ে জানিব পাৰিব বা
হয় আগতে বিহু বুলি ক'লে এনেকুৱা হয় আমাৰ ঘৰত কোনোবা আলহী আহিলে মাহঁতে গামোচা দিয়ে যেন গামোচাটোৱে মেইন আজিকালি যেন সেইবোৰ নোহোৱা হৈছে আজিকালি গেঞ্জি দিব দৰকাৰ হলে কিনি আনি পেলাই তেনেকুৱা আগতে আমাৰ আইতাহঁতে শালত কাপোৰ লগাইছিল ভাল লাগিছিল ঘৰতে ঘৰৰ গামোচা আজিকালি যেন সেইবোৰ নোহোৱা হৈ গৈছে বাহিৰৰ বপাৰ পাৰি আহি পেলাই যেন ৰাজত্ব কৰিছে মোৰ সেনেকুৱা ভাব হয় তুমি কি কোৱা
হয় এই ঠিকেই কৈছে আমাৰ গামোচাটো আমাৰ অসমৰ প্ৰাণ বুলি ক'ব পাৰি অসমীয়াৰ অ মানে কাৰোবাক যদি সন্মান অ প্ৰদৰ্শন কৰিব লাগে বা কাৰোবাক য কিবা মানে উপহাৰ দিব লাগে আমাৰ ঘৰত আলহী আহিলে তেওঁলোকক মানে আমি গামোচাই দি সম্বৰ্ধনা জনাইছিলো তেওঁলোকে মানে এইবোৰ আহ শভি বহুত উপকৃত মানে ভাল হৈছিল মানে ভাল লাগিছিল বা আনন্দিত হৈছিল কিন্তু আজিকালি এই শেজাৰী গামোচ বোৰ বা কিনা গামোচা বোৰ মানে সকলোৱে মানে এ দিয়া দেখা গৈছে মানে এইবোৰৰ লগ মান পৰিমাণতটো আজিকালি কমি হৈছেই অ তাঁতশালত বোৱা মানে তমে আচল গামোচা আছিল
হয় হয় আগতে মাঘ বিহুৰ দিনা এনেকুৱা হয় উৰুকাৰ দিনা মাছৰ বজাৰ কিমান চাবা যি ফূৰ্তি একোটা আৰু ৰাতি হলে মেজিৰ তলত খানা খোৱা সেইবোৰ যেন এতিয়া নোহোৱা গৈছে আজিকালি মাক দেউতাকে ল'ৰা ছোৱালীক যাব নিদিয়ে লগ সংগৰ লগতে নালাগে যাব বেয়া হব তেনেকুৱা আগতে আমি গোটেই ৰাইজৰ মানুহ লগ হৈ নিজৰ গাঁৱৰ পুখুৰীত মাছ মাৰি খোৱাৰ এটা আমে যেটা আছিল সেইবোৰ যেন এতিয়া নোহোৱা হৈ গৈছে আজিকালি যেন মাক দেউতাকে বাধা দিয়ে যে নালাগে যাব বেয়া হ'ব। সংকল লগ লাগিব নালাগে। সেইবোৰ সেই বস্তু বোৰ নোহোৱা হৈ গৈছে। তুমি কি কোৱা?
হয়, ঠিকেই কৈছা। মানে যিটো এটা আমেজ আছিল ৰা-ৰাতি সকোৰে ম-মিলি ভোজ ভাত খাম। মেজ, ৰাতিপুৱা সোনকালে উঠি মেজি জ্বলাম বা উৰুকাৰে নিশা মানে যিটো এটা আমেজ আছি আজিকালি সেইটো পোৱা নাযায়। অ', মানে সকলোৰে আ নিজৰ নিজৰ ব্যস্ত জীৱন হৈ গৈছে, বা যি-যিবিলাকে চাব খোজে তেওঁলোকক মানে অ কোন তেওঁলোকৰ ঘৰৰ মানে মাক দেউতাকে বা বাহা দিয়ে বা তুমি কোৱা মতে বা আন কোনো কিবা মানে কাৰণত মানে যাব নোৱাৰে যাৰ ফলত মানে সকলোৱে মানে অ এই পৰম্পৰাটো মানে পিছ পৰি থকা দেখা পোৱা যায়
হয় হয় আগৰ দিন অ', বহুত সুকীয়া আছিল। সেই দিনবোৰ যেন আৰু ঘূৰি নাহে। আমি ভাবোঁ তুমি আৰু মই যে-যেনেকুৱা ধৰণৰ কথা ক'লো যেন সকলোৱে জানক এনেকুৱা হ'ব লাগে। সকলো মাক-দেউতা তাকে এ একো নহয় বিহু বুলি আমেজটো দি-ল'ব জানিব লাগে। লাগিব সেনেকুৱা ধৰণৰ। মই ভাবোঁ তুমি আৰু মোৰ পৰা আৰম্ভ হওঁক, আৰু দুজনে জানক। যেন আমাৰ বিহুতো, বিহু আমাৰ কি? আমাৰ কাৰণে বিহু কি হয়? বিহু হৈছে আমাৰ কাৰণে এটা প্ৰাণ, যেনে উশাহে যেন আমাৰ বিহুত উশাহত বন্দী হৈ থকাৰ দৰে মই ভাবোঁ আৰু। তুমি কি কোৱা?
হয়, ঠিকেই কৈছা। আৰু মানে যিটো ৰঙালী বিহু তাত মানে অ নতুন কাপোৰ পিন্ধা ন্ধা, আত্মীয়-স্বজনৰ ঘৰলৈ যোৱা, ইজনে-সিজনক শুভেচ্ছা জনোৱা, সৰুৱে-ডাঙৰক অ' আ-আশীৰ্বাদ লোৱা বা ডাঙৰে সৰুক বিহুৱান দিয়া। মানে এইবোৰ বহুতেই ভাল লাগিছ ছিল।
হয়, হয়। সেইবোৰ যেন এতিয়া নোহোৱা হৈ গৈছে এনেকুৱাহেন হৈছে। আগতে এনেকুৱা আছিল যেন প্ৰত্যেক ঘৰতে আমাৰ যিখিনি তাৰমানে আমাৰ আত্মীয় আৰু সিহঁতৰ ঘৰত যায় সৰুৱে-ডাঙৰক সেৱা-প্ৰণাম কৰি গামোচা দিয়া। সেইবোৰ এ এতিয়া যেন নোহোৱা হৈ গৈছে। মানে মানুহৰ ব্যস্ততা ইমানেই বাঢ়ি গৈছে যেন কৰৱাত আমি কিবা হেৰুৱাইছোঁ সেনেকুৱাসন লাগিছে। নে কি কোৱা?
হয়, ঠিকে কৈছা। বাৰু তোমাৰ লগত আজি কথা আজি মোৰ বহুতখিনি অভিজ্ঞতা লাভ কৰিলো, আৰু ভালো লাগিল।
হয়, তোমাৰ লগত কথা পাতিও মোৰ বহুত ভাল লাগিল।
দিয়া হ'লে আজিলৈ সামৰিছোঁ। আকৌ এবাৰ লগ পাম আন এটা বিষয়ত।
হয়, হয়। আৰু এটা বিষয়ত লগ পাম আজিলৈ এৰিছোঁ।
হয়, ধন্যবাদ।